নহয়। হয় হয় ভালে আছোঁ, তোমাৰ ভাল?
স আজি ভাবিলো তোমাক অ তোমাৰ লগত অলপ, কথা বতৰা কৰো। আহ। উম। ত দোকানে আৰু
অ অ, ঠিকে আছে।
উম, বিষয়টো মোৰ মানে, অ বিশেষকে তোমাকো ভাল লাগিব। খুব ভাল লাগে, তাৰ ওপৰতে অকনমান চিন্তা চৰ্চা আৰু আলোচনা কৰিম বুলি ভাবিলো। বিষয়টো হ'ল তোমাৰ ভমণ।
অ, খুব সুন্দৰ ভাল। তুমি ধুনীয়া বিষয় এটা বাছি লৈছা। যিহেতু আমি মানে ভ্ৰমণ কৰি ভালে পাওঁ, প্ৰায়বোৰ সকলো মানুহে ভাল পায় ভ্ৰমণ কৰি। তুমি কেনেকুৱা পোৱা কোৱা চোন ভ্ৰমণ। কৰি। বা এনেকুৱা কোনোবা ভাল ঠাইত ক'ত ভ্ৰমণ কৰিছা তোমাৰ। প্ৰিয় ঠাই মানে।
মোৰ মোৰ, অ ভ্ৰমণটো তোমাৰ এ যথেষ্ট মোক যথেষ্ট ভাল লাগে আৰু মই বেছি মানে সুখ হওঁ যেতিয়া ভ্ৰমণত যাওঁ। সেই কেইটা মানে। তোমাৰ অ মোক লাগে যে মই। মানে বেলেগ এটাুনীয়াাত আছো বেলেগ এটা আনন্দ। পাই আছো মই এনেকুৱ টাইৰ লাগে চিন্তা চৰ্চা না। থাকে তেতিয়া বেলেগ ভাল লাগে মনতটো হয় ন।
হয় হয় ঠিক কৈছা।
আৰু অ। মোক মোক মোক, লাগে যে তোমাৰ। যেতিয়া মই ভ্ৰমণত যাওঁ তেতিয়া মোক লাগে যে চি চিন্তাবোৰ থাকে দি ন। মনত, ত এইবোৰ হিলি মানে হেলিং কৰি আছো নেকি নি। নিজে এনেকুৱা টাইপ।
উম চিন্তাবোৰ মানে গু। যায় মানে না। হয় হয় ঠিকে কৈছা এনেই। তুমি তোমাক যদি মই সুধো তোমাৰ এনেকুৱা ক'ৰবাত ভাল প্ৰিয় ঠাইত এতিয়ালৈকে ক'ত গৈ পাইছা, যিটোত মানে গৈ তোমাৰ খুব ভাল লাগিছে আৰু।
আহ, গৈছো মই তিন চাৰিটা জোগা এনেকুৱা আছে। য'ত মই গৈ কিনে মোৰ মোৰ। মানে এই অ, অনুভৱটো মই কেতি। এতিয়াও মানে পাহৰিব নোৱাৰিম, হয়নে এইটো এটা চিহ্ন যেনেকে মোৰ গা মানে মনত বহি গৈছে। ত, মই ক'ব বিচাৰিম যে প্ৰথম মই গৈছিলো বেংগালুৰুৰ পৰা তোমাৰ পঁচিশ। ত্ৰিশ কিলোমিটাৰ ভিতৰত ম তাতে তোমাৰ। নহয় এইটো তোমাৰ ই কয়। আহ আপোনাৰ তোমাৰ এ কি কয় পাহাৰীয়া জেগা এইটো। তাতে, তুমি চানঞ্চাত চাব পাৰা। ঐ কৰি কিনে ধুনীয়া পৰিৱেশতে মই হয়
অ হয় হয় হয় অ তোমাৰ এই মহীশুৰ কোৱা ঠাইখন মানে এই কৰ্ণাটকতহে আছে মই পাহৰি গৈছিলো। মাইচৰ বুলি কৰ্ণাটকত আছে ব। ধুনীয়াঠাই সেইখনত।
হয় বহুত ধুনীয়া নাই তাতে তুমি আৰু বেলেগ দুনিয়াৰ পৰ অকনমান তুমি বেলেগত আঁতৰত বহা যেন লাগে তোমাক। হয়নে মানে আমি যোনটো দুুনীয়াত এতিয়া বহি আছো ন চিন্তা। এইবিলাক টেনচন কাম এইবিলাকৰ পৰা আমি আঁতৰি গৈছো নেকি অলপ সময় কাৰণে এনেকুৱা মানে মন।। ভাৱ আহে
হয় হয়
উম তাতে আমি ৰাতি পাইছিলো দহটা বজাত ৰাতি পাইছো। পোৱাৰ পিছত আমি ৰাতিটো টোপনি মাৰিলো। কিয়নো ৰাতিপুৱা চাৰিটাত উঠিব লাগি বেলিতো চাবলৈ আহ তো ৰাতি। টো টোপনি মাৰি কিনে ৰাতিপুৱা চাৰিটাতে উঠি কিনে।। অ গা পা ধুই কিনে গলো গৈ কিনে চালো যে সূৰ্য উদয় মানে তোমাৰ চকুৰে দেখা পোৱা যায়
অ কি কি এনে কিমান মান সময়ত গৈছিলা পাঁচটা মান
আমি আমি চাৰিটা মানত গৈছিলো চাৰে চাৰিটা মানত হৈছিলে সূৰ্যোদয়।। আধা ঘণ্টা মান ৰখিব লগা হল কিয়নো তাতে যথেষ্ট
দেৰিকৈ হ'ল দেৰিকৈ মানে উদয় হয় আৰু সূৰ্যটো
অ ভিৰো যথেষ্ট হয় যদি আমি সময়ত নাযাওঁ তেতিয়াহ'লে চাবলৈ মানে জাগা ইমান ভাল পোৱা নাই নাই ত এইটো কাৰণে অকল জল্দি যেখে যাব লগা হয়
উম উম উম উম হয়, ঠিকেই
বেলেগ আনন্দৰ, আহ পৰিৱেশ পালো তাতে, বাৰ সূৰ্যটো চালোয়েই তাৰ পিছত তোমাৰ এই যোনটো পৰিৱেশ হয় যোনটো বতৰ হয়, ডাৱৰীয়া বত আৰু তোমাৰ এই, আ কি কয় ডাবৰ বিলাক
উম উম, আৰু তাৰে ব এনেই তাত ঠাণ্ডা আছিল নে সেইখিনি সময়ত।
ঠাণ্ডা আছিল, ঠাণ্ডা আছিল। আমি জেকেট লগাবও লাগিব। চুৱেটাৰ লগাব লাগিব।
হয় হয়, এই তোমাৰ বন্ধু বন্ধুৰ লগত গৈছিলানে, মানে হেৰি পৰিয়ালৰ লগত, অ অ খুব সুন্দৰ, অ ভাল।
ভাল অনুভৱ এটা পাইছো। আৰু তাৰ পিছত মই গৈছো আৰু এইবাৰ কেৰেলাৰ পৰা তোমাৰ প পঞ্চাশ কিলোমিটাৰ মান দূৰত। মুনাৰ বুলি জাগা আছে এখন। অ তাতো মই গৈছো আজিৰ পৰা পাঁচ বছৰ মান আগত। কিন্তু এই অনুভৱটো মই এতিয়াও মানে চ কু বন্ধ কৰিলে এই অনুভৱটো মই পাওঁ। এনেকুৱা টাইপৰ অনুভৱ, ত' মোনাৰত তোমাৰ মোনাৰত মোনাৰটো অলপমান বেলেগ টাইপৰ, তাতকে।
উম উম।
মুনাৰত তোমাৰ মোবাইলৰ নেটৱৰ্ক বিলাক পোৱা নাযায়।
হয় হয়।
তাতে আ ফ টফ মানে তোমাৰ, আহ আমি হয়, আমি মানে তোমাৰ অ ঘৰৰ পৰা অ ক'ৰবাত বেলেগ দেশত আছো নেকি বেলেগ জেগাত আছো নে নেকি এনেকা লাগে তাতে পাহাৰে পাহাৰ চাৰিওফালে পাহাৰ। ঝৰ্ণা টাইপৰ তুমি দেখিবা তাতে, মোবাইলত নেট নেটৱৰ্ক নাই ত মানে অ উম মানুহৰ লগত
উম উম উম হয়, কিন্তু আহ মই আৰু এটা কথা ক'ব বিচাৰো ইয়াতে মানে আমাৰ অসমতো টো মানে বহুত এনেকুৱা ঠাই আছে যেনে ধৰক ডিমা হাচাও, হাফলং এনেকুৱা, কাৰ্বি আংলং মানে য'ত আহ জলপ্ৰপাত খুব ধুনীয়া ধুনীয়া বাহিৰৰ মানে পৰ্যটকসকলো আহি মানে ইয়াত
আহে আহে হয় বহুত বেছি বহুত বেছি বহুত বেছি তোমাৰ যদি তুমি, তুমি এটা জাগা তুমি নাজানা চাগে মই তাতে গৈছোঁ। অ মিছামাৰীৰ পৰা, তোমাৰ বেছি হ'লে দছ কিলোমিটাৰ ডিচটেনচ হয়
হম।
অ তাত। তেও মানে তোমাৰ ভাল পৰিৱেশ এটা আছে পাহাৰ আছে। ঝৰ্ণা টাইপৰ তাতে বহি কিনে তুমি বন্য প্ৰাণী বিলাক চাব পাৰিবা। নদী আছে, এটা সুন্দৰ পৰিৱেশ তাতে
অ অ ঠিকেই মানে আৰু। এই আমাৰ শিৱসাগৰততো বহুত পৰ্যটক আহে। হয়নে মানে আমাৰ অসমত, আমি এতিয়া হয়তো আমি এতিয়া ইমান দিনে অসমত আছো হয়তো আমি নাজানো ইমান ধুনীয়া ধুনীয়া মানে ঠাই আমাৰ ইয়াতে আছে। আমি মানে মিছাতেই ইমান পইচা ভৰি মানে বাহিৰলৈ ফুৰিবলৈ যাওঁ। তাতকৈ মানে আমি অসমৰে যদি ঠাই বিলাক, খালোঁহেতেন হয়নে আমি নাজানো ইমান। মই সিদিনা মই মোবাইলত চাই থাকোতেহে ভিডিঅ'ত দেখা পালো ডিমা হাচাও কাৰ্বি আংলং মানে ইমান সুন্দৰ সুন্দৰ জলপ্ৰপাত আছে। আৰু আমাৰ মানে, এই যিবোৰ এতিয়া বনভোজস্থলীসমূহতো কি ধুনীয়া ধুনীয়া পৰিৱেশ তুমি এনেই বনভোজততো গৈছা কিজানি
গৈছো গৈছো বহুত বাৰ গৈছো বহুত বাৰ গৈছো মই।
মানে ইউনিভাৰ্চিট এনেকুৱা কি কি ঠাই অকমান ভাল লগা ক'ৰবাত মনত থকা ঠাই তোমাৰ আছেনে কিবা?
আছে আছে বহুত ঠাই আছে এনে মই আমি আহ তোমাৰ যেতিয়া মানে তোমাৰ আলাও হয়। ঘুৰিবলৈ ফুৰিবলৈ কাজিৰঙাৰ ৰতে তাতে অলপমান পিকনিকৰ জেগাও আছে। ভিতৰত নিদিয়ে বাৰু অলপ চাইডত জাগা আছে। তাতে পিকনিক টো খাই আমি কাজিৰঙালৈ ঘূৰিব, মানে ফুৰিবলৈ যাওঁ। তাৰ
কাজিৰঙাৰ কথা ক'লা যিহেতু, মানে মই এইখিনিতে কব বিচাৰোঁ মানে কাজিৰঙাতটো পুৰা, মানে, পৰ্যটকসকল বহুত আহে।
বহুত বেছি, হয়।
অ'! কাজিৰঙাৰ অ'হ মানে হয়, কওক। ‌
অ' টাৱাং ফালেও তোমাৰ ভাল পৰিৱেশ আছে, তাতে, অ'হ ফুৰিবলৈ। হয় নে? অঁ মেইন হয়! ইয়াৰ ভ্ৰমণৰ মেইন উদ্দেশ্যয়টো হ'ল, তুমি নতুন নতুন বস্তু শিকিব পাৰিবা। নতুন নতন, নতুন মানুহৰ লগত তুমি জড়িত থাকিব ব পাৰিবা। হয়নে? নতুন, নতুন তোমাৰ ভাৱ, ভাৱনা চিন্তা বোৰ, অ'হ দি, মনলৈ আহে। এটা ভাল মানে জীৱন গঢ়িত কৰিবলৈ মানে সহায় কৰে।
একদম ঠিক কথা কৈছা। মানে আমি কিতাপতো হয়তো, মানে পঢ়িবলৈ বা শিকিব নাপাওঁ, যিমান মানে ভ্ৰমণৰ পৰা আমি শিকিব পাওঁ।
হয়! হয়!
বহুত সেই মানে তুমি ধৰা, যি ডোখৰ ঠাইত যাবা, তাৰে এ মানে, ৰীতি নীতি মানুহৰ খাদ্যাভাস, সাজ পোছাক, তেওঁলোক ৰ কথা কোৱাৰ ধৰণ মানে আচাৰ ব্যৱহাৰ আদি, সকলোখিনি মানে, ধৰা, তুমি নিজে যিহেতু থাকা, বা সেই ঠাইত যোৱা, তেতিয়াহ'লে মানে যায় খিনি হয়তো আমি কিতাপত পঢ়িলে, সিমান ভালদৰে শিকোঁ। নিশিকিম।
নিশিকিম, হয়! হয়! নিজৰ অনুভৱে এ আমি যেতিয়া যাওঁ, যেতিয়া চাওঁ। এই বস্তুতটো অলপমান বেলেগ হৈ পৰে। কিতাপৰতো, অ' তোমাৰ কিতাপৰ হিচাপতে লিখা থাকে।
উম! উম! উম! হয়।
কৈ কিনে নিজে অনুভৱ কৰোঁ। আৰু এই অনুভৱটো, এটাত মানে বেলেগ বেলেগ শক্তি থাকে তাতে আ জীৱনত বহুত
সেইটো আৰু কিন্তু মানে পাহৰা নাযায় আৰু এইটো।
পাহৰা নাযায় এইটো পাহৰা নাযায়। এইটো কেতিয়াও ভয়ো নোৱাৰী আৰু তুমি কেতি কেতিয়াবা গৈছে নে গৌৰবত
মই, এনে যদি অসমৰ ভিতৰতে মোৰ প্ৰিয় ঠাই বুলি কওঁ, তেতিয়ালৈকে ফুৰা এতিয়া মই শিৱসাগৰ খনৰ কথা কম, কাৰণ শিৱসাগৰ যিহেতু আমাৰ ঐতিহ্যপূৰ্ণ মানে বহুত ৰংঘৰ, কাৰেংঘৰ আদি ইত্যাদি জয়সাগৰ পুখুৰী আমাৰ ৰজা মহাৰজাৰ দিনতে মানে নিৰ্মাণ কৰা সেইসমূহ চাই মানে মই খুব ভাল পাওঁ। মই মানে খুব ভাল পাওঁ। আৰু বিশেষকৈ মানে মই যিবোৰ প্ৰাকৃতিক পৰিৱেশৰ থকা নদী, ঝৰ্ণা এনেকুৱা ধৰণৰ সেইসমূহ ঠাই মানে মোৰ খুব প্ৰিয় আৰু অসমৰ, গাঁৱে ভূৱে ু
অহ, মোৰ ভাল পোৱা আছে বহুতো জেগা আছে কিয়নো আমি ইমান বেছিতো উল্লেখ কৰিব নোৱাৰি। অ এটা দুটা জাগা মই কৈ দিম বাৰু, আ এটা প্ৰিয় জেগা হ'ল তোমাৰ মই, অহ যোৱা এতিয়ালৈকে, অহ এনে মানে পিকনিক ই নহয় এইটো মানে তোমাৰ অহ কি কয় পাহাৰীয়া জেগা নহয়, পবিতৰা বহুত ভাল লাগে মোক।
অ হয় ভস্থলী হয় এইটো কবিতা বহুত মানুহ যায়, প্ৰতি বছৰে।
উ
শুনি আছেনে?
হয় হয় বগামাটিৰ বগা মাটিতো বহুত মানে তোমাৰ কি ক'ম, তাতে বহুত মানে কথাবোৰ আছে। হয়নে, বগামাটি হৈ গ'ল দীপৰ বিল হৈ গ'ল।
ঠিকেই, তেওঁলে। আজি আমাৰ বক্তব্যখিনি প্ৰায় চহৰ ফালে হৈছ
সামৰিব লাগিব বৈৰৱ কুণ্ডটো তুমি জান জানাই চাগে? হা হা হা, ঠিকে আছে, আহ আগন্তুক দিনত এনেকে আমি ভাল ভাল অ কথাবোৰ চিন্তা চৰ্চা কৰিম। হয়নে?